হয়, নমস্কাৰ।
হেল্ল'?
হেল্ল'!
হয় কি খবৰ তোমাৰ?
ভাল, তোমাৰ?
ময়ো ভালে আছো। পিছে কি কৰি আছিলা ভাত খালানে?
ভাত খোৱা নাই খাম আৰু এনেই বহি আছো, তুমি?
ময়ো তেনেকে বিশেষ একো কৰা নাই ভাত খাম বুলি ভাবি আছিলো। অ পিছে ভাবিলো তোমাৰ লগত এবাৰ কথা পাতি লও বহুত দিনৰ পৰা লগ পোৱা নাই।
ভালে কৰিছা।
হয়।
ময়ো ভাবিয়ে আছিলো তোমাৰ কথা।
হয় নেকি, পিছে অ আমি বহুত দিন লগ পোৱা নাই পিছে আমি যেতিয়া বিদ্যালয়ত পঢ়িছিলো তেনেকে বহুত বহুত আমি লগ পাইছিলো একেলগে খেলিছিলো। আমি বিদ্যালয়ৰ যেতিয়া টিফিন টাইম দিয়ে তেতিয়া আমি আহ একেলগে আহ বিদ্যালয়ৰ মিড ডে মিল খাইছিলোঁ। আৰু বহুত আমি খেল ধেমালি কৰিছিলো নহয় জানো?
আৰু আমাৰ টিচাৰে যে কি মাৰ ধৰ দিছিল আমাক।
অ সচাকে সেইবোৰ কথা মনলে আহিলে কিমান যে ভাল লাগে নহয়।
সচকে।
পিছে তোমাৰ তেনেকুৱা বিশেষ দিন আছে নেকি, যিটো তোমাৰ এতিয়াও মনলৈ আ আহি থাকে?
বিশেষ দিনটো মানে সেই টিচাৰ্ছ দেইখন, আমি যে এ ডান্স, গান, চব কিছু কৰিছিলোঁ, এক
হয়, হয় হয়।
সেইটো দিনটো মানে, এতিয়াও মনত পৰে।
হয়, নিশ্চয়। আ-শিক্ষক দিৱসত আমি আ-সকলোৱে বহুত খিনি ফূৰ্তি কৰো, পিছে তোমাৰ মন নত আছে নে, এবাৰ আমি যে আমাৰ আ শ্ৰেণী শিক্ষক মানে ক্লাছ টিচাৰক আমি যে ছাৰপ্ৰাইজ দিছিলোঁ?
হয় হয়, সেইটোতো আমাৰ শিক্ষিকাই ইমান ভাল পালে, মানে কি যে, পুৰা, মেমেতো কান্দিয়ে দিলে।
অ' হয় হয়। আমি ধুনীয়াকে ইমান ধুনীয়াকে ব'ৰ্ডত লিখি থৈছিলোঁ, তাৰপিছত আ-সেইটোতো আমি লিখিয়ে থওঁ, কিন্তু সেইদিনাখন আমি ফেনৰ ওপৰত সেই আ-কি আ, ৰিবনচবোৰ কাটি কাটি ধুনীয়াকে আ-থৈছিলোঁ, হয় হয়।
বুল লগ-লগাই কেনে
হয়, আৰু মেম অহাৰ লগে লগে আমি ফেনটো যেতিয়া চলাই দিছিলোঁ তেতিয়া সেই আ-আ বচ স্তু খিনি মেমৰ ওপৰত যেতিয়া ধুনীয়াকে ওপৰৰ পৰা পৰিছিল নহয় মেমে বহুত ভাল পাইছিল।
মেমে পুৰা চাৰপ্ৰাইজ হৈ গৈছিল, মেমে ভাৱাই নাছিল যে আমি এনেকা এটা কিবা কৰিম। কৰিম বুলি।
হয়, হয় ঠিকে, ঠিকে আ, আ কৰিছা মানে সেই দিনটো আজিও বৰকৈ মনলৈ আহি থাকে।
সঁচাকে বাকি আহ টিণাৰ লগত এতিয়াও কথা হয় নেকি তোমাৰ?
আহ মোৰ তেনেকে কথা নহয়। আজিকালি তেনেকে লগ পোৱা নহয়। পিছে লগ পালে, কথা পাতোঁ।
হয়, মনত আছে নেকি পৰীক্ষা আহিলে লে আমি কিমান টেনচনত থাকিছিলোঁ।
হয়, হয়, হয়, হয়। আমি বহুত টেনচন কৰিছিলোঁ।
কিন্তু, পৰীক্ষা শেষ হোৱাৰ পিছৰ আনন্দটো একেবাৰে বেলেগ আছিল দেই।
আহ সঁচা কথা কাৰণ আমি আহ পৰীক্ষাৰ আগত বহুত বেছি চিন্তিত হৈ থাকোঁ। কিন্তু, তেতিয়া পৰীক্ষা ওলায় যায়। আমাৰ চবৰে মনটো ভাল লাগে। আৰু তেনেকে তুম পিছে তোমাৰ আহ আমাক যে শিক্ষকে আহ ফুৰাব লৈ গৈছিলে চাইন্স মিউজিয়াম তোমাৰ মনত আছেনে?
হয়, হয়। আমি চবতে একেলগতে এটা গাড়ীতে গলোঁ ন
হয়, হয়। আমি বাছত গৈছিলোঁ। পিছে তাতে বহুত খিনি বস্তু দেখা পালোঁ। যিহেতু আমি আহ সৰুতে তেনেকে ফুৰিবলৈ নাযাওঁ। ঘৰৰ পৰা বেছি দূৰলৈ লৈ নাযায় ওচৰতে পাৰ্ক চাৰ্কত লৈ যায়। কিন্তু স্কুলৰ পৰা যেতিয়া লৈ যায় আহ সঁচাকে বহুত বেছি ভাল লাগে।
আনন্দটোৱে বেলেগ আমাৰ।
হয়, হয়।
ঠিক
পিছে আমি যে এবাৰ আমাৰ আহ বিদ্যালয়ত থকা কৰ্দৈ টেঙা গছজোপাৰ পৰা কৰ্দৈটেঙা পাৰি খাইছিলোঁ তোমাৰ মনত আছেনে?
অ' আমিতো পাৰাৰ সময়ত মইতো পৰি গৈছিলোঁ।
অ' হয়, হয়, হয়, হয়, হয় মনত আছে। কেনেকে পাহৰিব পাৰে।
মেমে টো আৰু খং কৰিলে আমাক।
আহ হয়। পিছে, সেইটো ঘটনা আজিও বৰকৈ মনলৈ আহি থাকে।
উম, হ'ম হ'ম।
মইতো ঘৰতে খোৱাই নাই সেইটো কথা তহলে আৰু দ দিলে হওঁক মোক
হয় নেকি। পিছে তেনেকুৱা কথাবোৰ আমি ঘৰত নজনাই বৰ বেছি ভাল লাগে নহয় জানোঁ, কাৰণ আমাৰ মনত এটা ভয় লাগি থাকে যে ঘৰৰ পৰা আকৌ যদি কিবা কয়, হয় নে নহয়।
হয়, হয় বাকী শিক্ষক শিক্ষয়ত্ৰী সকলৰ কোন যোন তোমাৰ বেছি মনত আছে।
অ', তাৰমানে তেনেকে আমাৰ অ', অৰ্থনৈতিক বিজ্ঞানৰ ছাৰ তেখেত মানে বস্তুবোৰ বহুত ভালকে আমাক বুজাই দিছিলে যিহেতু অৰ্থনীতি বিজ্ঞান গানটো অলপমান কঠিন হয় মানে অ', প্ৰশ্নবোৰ বা যিবোৰ বিষয় আছে সেবোৰ অলপমান বুজিবলে টান হয়। তেখেতে আমাক আহ ধেমালিৰ চলেৰে সেই বস্তুবোৰ বহুত ধুনীয়াকে বুজাই দিছিল যাৰ কাৰণে আমি অৰ্থনীতি বিজ্ঞান পঢ়ি বৰ ভাল পাইছিলোঁ। মই ভাবোঁ আমি যেতিয়া শিক্ষকক ভাল পাব পাৰোঁ। বা শিক্ষক এজনক যেতিয়া আমাৰ ভাল লাগে তেতিয়া তেখেতে যেতিয়া পঢ়ায় তেতিয়া তেখেতৰ সেই পঢ়াবোৰ আমি সোনকালে ধৰি মানে বুজ জি উঠিব পাৰোঁ।
হয় তেওঁলোকৰ কিছুমান উপদেশ এতিয়াও মনত ৰাখিছো আৰু।
অ হয় হয় পিছে তোমাৰ তেনেকুৱা
ছিলো কিন্তু এতিয়া বুজিছো তেওঁলোকে কিয় ইমান শাসন কৰিছিল আমাক।
হয় হয় নিশ্চয় তেওঁলোকৰ তেওঁলোকে শাসন কৰাৰ পিছফালে এটাই কাৰণ আছিলে যে আমি ভৱিষ্যতত যাতে কিবা ভাল এটা কৰিব পাৰো।
হয় আৰু স্কুল শেষ হোৱাৰ পিছত গেটৰ বাহিৰত অলপ সময় আড্ডা মাৰাটো এটা বিশেষ স্মৃতি আমাৰ ৰে।
হয় হয়। স্কুল যেতিয়া শেষ হৈছিল তেতিয়া আমি সকলোৱে একেলগে ওলাই আহিছিলো। হয় ইয়াত নিশ্চয় কয় সেইবোৰ কথা আজিকালি মানে বৰ্তমান সময়ত যিহেতু আমি আৰু তেনেকে লগ নাপাওঁ। কলেজীয়া জীৱনত সকলোৱে ব্যস্ত হৈ পৰিছোঁ। ত' সেইবোৰ কথা আজিও বহুত বেছি মনত পৰি থাকে আৰু সেই স্মৃতিবোৰ আমি কেতিয়াও পাহৰিব নোৱাৰো।
একেবাৰে একেবাৰে দেই এতিয়া সকলো নিজৰ নিজৰ জীৱনত ব্যস্ত হৈ
হয় হয়।
মাজে মাজে ভাবো যদি আকৌও এবাৰ সেই- স্কুলৰ দিনবোৰ লৈ ঘুৰি যাব পাৰিছিলো পাৰিলোহেতেনে
ঠিকেই কৈছা। স্কুলীয়া দিনবোৰলৈ উভতি যাবলৈ সকলোৰে মন যায় নহয় জানো? পিছে আহ আমি যে এবাৰ আহ শিক্ষকৰ লগত আহ একোলেণ্ড ওলাই গ একোলেণ্ডলৈ গৈছিলো তোমাৰ মনত আছেনে?
অ মনত আছে। অ তাৰপিছতো আমাৰতো পুৰৰা কাহ জ্বৰ চব হৈ গ'ল দে কিন্তু সেইদিনটো বহুত বহুত খেল ধেমালি কৰিলো আমি।
অ হয়, হয়। আমাৰ আ লগত যোৱাটো প্ৰত্যেকেই কিমান যে ফুৰ্তি কৰিলে। পিছে অ তাৰ পৰা আহি কিন্তু ভালে লাগিছে কাৰণ সেইটো স্মৃতিৰ এটা বহুত আহ ভাল স্মৃতি। কাৰণ তেনেকুৱা আৰু আমি বিচাৰিলেও এতিয়া আৰু তেনেকে ওলাই যাব নোৱাৰিম বা সেইবোৰ সময় আমি ঘূৰাই পাব নোৱাৰিম।
স্মৃতিবোৰ সঁচাকেই অমূল্য।
হয়, হয়, হয়।
পুৰণি বন্ধু-বান্ধৱ লগত কথা পাতিলেই সেই দিনবোৰ আকৌ জীয়াই উঠা যেন লাগে।
হয়, হয়। পিছে তোমাৰ প্ৰিয় তেনেকুৱা বন্ধু বা বান্ধৱী আছিল নেকি?
তেনেকুৱাতো মই তহঁতৰ লগতো বেছি কথা পাতিছিলোঁ নহয়।
হয়, হয়, হয়। তোমাকতো চবৰে ভাল লাগে আমাৰ চবৰে লগত মিলি যাব পাৰিছিলা ইমান ধুনীয়াকৈ।
আৰু আজি তোৰ কথা পাতি পাতিও বহুত ভাল লাগিল।
হয়, হয়। পিছে আমাৰ অ স্কুলত অ এজন ফ্ৰেণ্ড বা বান্ধৱী তেনেকুৱা থাকে, যোনে চবৰ লগতে ধুনীয়াকে মিলি যাব পাৰে, কাকো- মানে হিংসা নকৰে, সেইবোৰ বন্ধু বা বান্ধৱী মই বৰ ভাল পাওঁ, কাৰণ সিহঁতে আহ বন্ধু বান্ধৱীৰ যেতিয়া বিপদ আহে একো কথা নাভাবি নিজৰ কথা নাভাবি একো অহংকাৰ বা হিংসা নকৰি বিপদত সহায় কৰে আৰু সেই বন্ধু বান্ধৱ মানে তেনেকুৱা বন্ধু অ সকলোৰে মনত থাকি যায়। আৰু শিক্ষকসকলেও তেওঁলোকক বহুত মৰ মৰম চেনেহ কৰে নহয় জানোঁ?
সঁচাকে দেই। আমাৰ বেলেগে আছিল। আমাৰ ক্লাক ঘৰ ক্লা কাষত
হয় পিছে আমি আহ লৰালি কালতো বহুত মানে ফল-মূল খাইছিলোঁ গছৰ পৰা পাৰি। যেনেকে এটা কথা মোৰ মনলৈ আহিছে যে আমি কৰদৈ টেঙা খাইছিলোঁ। তেনেকে মই জলফাই, তেতেলী অ', তাৰ পিছত আম এইবোৰ খাই বৰ ভাল পাওঁ। পিছে তুমি ভাল পোৱানে?
হা ময়ো আম টেঙা মানে টেঙা ফল বেছি ভাল লাগে মোৰ।
অ', হয় নেকি? পিছে টেঙা ফল মোৰো ভাল লাগে। আৰু তাৰ লগত মিঠা ফলো খাই ভাল পাওঁ। যেনেকে লিচু তাৰপিছত আনাৰস
অ', আপেল।
বেলেগবোৰ খাই ভাল লাগে।
ভালে। ঠিক আছে দে আশা কৰোঁ, আকৌ এনেকৈ কথা পাতিম আমি।
হয়-হয় নিশ্চয়। পিছ আগলৈ আমি এনেকে কথা পাতিম আৰু আহ লগ কৰিব চেষ্টা কৰিম। যিহেতু আমি তেনেকে এতিয়া আৰু সময় সময়বোৰ ঘূৰাই নাপাওঁ, তথাপি সেই স্মৃতিবোৰ মনত ৰাখি আমি আহ ভালকে এদিন লগ কৰিম।
নিশ্চয়- নিশ্চয় ধন্যবাদ ভাল থাকিবা হা।
নিশ্চয়- নিশ্চয় তুমিও ভালে থাকিবা।
ধন্যবাদ।